উম।
অহ কি কৰি আছা?
আছোঁ ৰবা এনেই আৰু ইফালে সিফালে খোজ কাঢ়ি আছোঁ।
হয় নেকি।
উম, বাহিৰত। মানে ৰাস্তাৰ বাহিৰত যোৱা নাই, এনে গেটৰ ভিতৰতে আৰু।
আহা।
কি গৰম আজি অলপ কম বাৰু।
অ গৰমটো কম আজি।
তখনে ৰাখে ম
সেইহে তো টোপনি লাগে দিনটো শুইয়ে থাকো তথাপিও টোপনি লাগে।
আজি শুৱা নাই দিনটো আজি মই ৰাতিপুৱাই যি উঠিলো তাৰপাছত আৰু শুৱা নাই।
উম হোম।
মইটো এনেই তিনি ঘন্টা মান পোৰা টোপনিয়াই আছিলোঁ বুলি ক'ব পাৰি। এই গমে পোৱাচোন। আহি আছে মোৰ যদি দুপৰীয়া নোশুলে বা দিনটো নোশুলে মোৰ টোপনি
দিনত নোশুলেও আ ৰাতি মানে দেৰি হয়ে বাৰটা বাজে আৰু বাৰটাৰ আগত টোপনিটো নাহে।
এ মই মানে একবাৰ যদি যেতিয়া বহুত টোপনি লাগে সেইখিনি সময়ত যদি মই শুই দিওঁ ন ধকাৰত ধৰিলা মই দছ মিনিটে শু বা আধা ঘন্টায়ে শুও আজি কিন্তু ভালকে শুনিছোঁ না। তেতিয়া একদম পুৰা আৰামত থাকি যাব পাৰিম আৰু কেতিয়াবা যে কি বুলি কয় একদম এই ধৰি লোৱা আৰু বহতলে কিনো ঘপকে টোপনি আহি যায় ধৰি ল এক দুই মিনিট মানৰ কাৰণে এ কোনোবা এটা আহিলে পুতুকে যে সাৰ পাই যাওঁ তেতিয়া যে সেই এক দুই মিনিটত মই গোটেইখিনি যেন টোপনি কম হৈ থাকে এনেকা হৈ যায় আৰু টোপনি নধৰে
অকল এক দুই মিনিটয়ে শান্তি হয় সে সেনেকুৱা হৈ যায়।
ময়ো আজি দিনত শুলোনে নোশুলো শুৱা নাই চাগে আজি
উম নিজে পাহৰি গৈছি।
উমহ হো।
এই হাত চাত বিষাইছে। কিয় বা?
উমহ, কিয় বা?
গম নাপাওঁ। একেলগে দোকানতাৰো কম্পিউটাৰো তাজিক কৰি কৰিজি খাই কিন্তু মানে ডিজাইনো
অ আৰু উম কঁকাল চকালো বিষ
উম বিষাই ডিজাইন কৰিছোঁ না ডিজাইনটো মানে মূৰাটো মিলাই মিলাই কিনে কৰোঁ তামানে, এই মাউচটোৰ কাৰণে মানে কি হাতখন দ বহুত পুৰা জোৰ পৰি যায় একদম।
অ।
মাউচটো পুৰা আগ মাউচটো তাপাছত কৰিব নোৱাৰি না একদম ক কম কমকে একদম মোৰ হাতটো বহুত জোৰ দিয়া যায় মানে
হয়ে তেনেকুৱা।
উম দোৱাই।
মোৰোটো এদিন মাজে মাজে কঁকাল চকাল বিষাই যায় একদম বহুত টাইম বহি থকা যায় ন পুৰা চিধা হৈ সেনকে চেয়াৰত।
অ বহা যায় তাকেটো মোৰো এনেকুৱা হয় আতে। সেইকাৰণে আছগে। ৰৈ থাক? আমাৰ মানে, দোকান কেইখনমান, পাঁচখন মান পোন ষ্টেপৰ ধুনীয়া লোহাৰ আছে আৰু কেইখনমান নৰ্মেল মানে, এনেকুৱা প্লাষ্টিকৰ প্লাষ্টিক কেইখনতো দুঘন্টামান ধৰি থাকিলে পুৰা একদম বিষাই যায়! আৰু সেইখন বহিলে ইমান এটা নহয়। কাৰণ, সেইকাৰনে তাৰ মানে, ফিল নহয় আৰু। ভালে লাগে, ইমান বেয়া নালাগে! আজি পিছে আইটেম কি আছে ভাতৰ লগত?
তাত, কিবা বনাইছে গমেই নাপাওঁ। মই মানে, খোৱাতো মানে, গম পাওঁ সদায়।
এ, চেম, চেম। মোকো সোধে মোক কোনোবা সোধে! কি বনাইছা? মই নাজানোঁ। খোৱা টাইমতে যে মই গম পাওঁ। এই কিছুমানে যে, আছে, কিছুমানৰ নিজৰ মতে বনাই। সোধে কি খাবি বুলি? সেই তেতিয়াই মানে, এই, সিহঁতে গম পাই আৰু আমাক যেতিয়া মাহঁতে সোধে আজি কি খাবি?
আমাৰ মাহঁত কেনেকুৱা আৰু? অ'! মানে, এইটো বনাম নেকি বুলি সুধিব? তাপিছত, যদি কওঁ নাই, এইটো নাখাওঁ সেইটো বনা তেতিয়া ক'ব! সদায় মানে, সোধাত সোধে কোনটো বনাম? কিন্তু, নাই আৰু নিজৰ ইচ্ছামতে বনাই থৈ দিব।
সেইটোৱে! কিন্তু, কেতিয়াবা একদম, মানে কি? উম!
নিজৰ ইচ্ছামতে মান
হে! হে! হে! কিন্তু, কেতিয়াবা কি জানা? নিজৰ ইচ্ছামতে আৰু কেতিয়াবা আৰু এটা এটা বস্তু বনাই থাকাতকে মানে, কেইটা সোধে আৰু কি খাবি বুলি? তেতিয়া মানে কি? নৰ্মেল, কেতিয়াবা আমি নর্মেল কিবা এ, কৈ দিওঁ সেইটোও বনাই থৈ দিয়ে। কথা নাই। এইটোৱে গম পাওঁ এইটো বনাইছে ছে বুলি। কিন্তু, এনেই মই ইমানটা গমেই নাপাওঁ। কি বনাইছে, কি বনোৱা নাই, খোৱা টাইমতে গম পাওঁ।
মইয়ো, খাব লাগে আৰু।
অ'! খাব লাগে। সেয়েহে, মোৰ খোৱা টাইমতে, অ'! আমাৰ এনেকুৱা নহয় এ, বহুত বাছ নাই ন' তাত? দে এইটো নাখাওঁ, এইটো নাখাওঁ ইমান নাই, কিছুমানেতো বহুত বস্তু নাখায়।
হোঁ! মোৰ আগতে আছিল তেনেকুৱা। ই ইতিয়া বাৰু খাওঁ চব খিনি। বাছ নাই আৰু ইমান।
এ, সেইটোৱেতো! মই কিন্তু, আগৰ পৰাই খাইছিলোঁ। মানে, ইচ্ছা নহ'লেও মানে, খাব কাৰনে দিয়ে মোক। ইচ্ছা নহ'লেও, নাক চাক চেপা মাৰি হ'লেও খাই থৈ দিয়ে। মই কিন্তু, মূলা যিটো ভাজিতো সেইটো ভাল নাপাওঁ! এনে, মূলাৰ এনকে অলপ সৰু, সৰুকে। তেতিয়া, সেইটো খাব পাৰি। সেইটো গম নাপায়। মানে, আজিটো, উম! দিয়া তেনেহ'লে।
অ'! দিয়া পিছতে।
উম!